তেনে
শুনিছানে?
হয় শুনিছো, তুমি শুনিছা?
অ, শুনিছোঁ। কি কৰি আছা?
এ মই এনে আছো ৰবা। তুমি কি কৰি আছা?
এ মইও অলপ বাহিৰলৈ ওলাই আহিছিলো।
তাকে যি আজি ফা ফাটাই দিছে চোন গৰমটো পুৰা ৰ'দটো পুৰা ফাটাই দিছেচোন আজি
এ ৰদটো নকবা একদ জীয়াই অশান্তি কৰি দি
উম দিনতো আজি পানীয়ে খাই আছো পুৰা পানী খাই আছো ঠাণ্ডা পানী ৰাতি লৈ যায় গা চা বেয়া হয় নেকি নাজানো
ঠাণ্ডা পানী খাইছে ঠাণ্ডা পানীটো ঠাণ্ডা নাথাকে যদি কি কৰিবা যি গৰম হৈ যায় খোৱা লগে লগে
দৌৰা লাগি গৈছে মই এতিয়াও অলপ ওলাই যাম বুলি ভাব লো ৰ'দটো কমাই নাই নাযাও আজি আৰু আৰু ঘৰতে থাকিম
কিছুমানে এনেকুৱা গৰমত কাম কৰে নহয় কেনেকুৱা কাম কৰে ভাৱচোন যি গৰম
কিছুমানৰ নকওঁ বাৰু আমাৰ নিজৰ পেৰেন্টছৰে কথা ভাবা
সেইটো হয় বাৰু
অ তেওঁলোকেতো গৰমতে কাম কৰে ন
অফিচত তুমি কাম কৰিলে কি কেনেকা কৰিবা ইমান গৰমত কাম
উম উপায় নাই। গৰম গৰমে আৰু কিনো উপায় আছে।
উম। এনেকুৱা গৰমত অ কবাত ঝৰ্ণা ঝৰ্ণাত যাইকে গা চা ধুব কাৰণে ভাল হয়।
উম, উম। এনেকুৱা জাগা এ এনেকুৱাত এনেকুৱা গৰমত ক'ত বা ঠাণ্ডা ঠাণ্ডা জাগাত যাই বহি বহি থাকব মন যায়।
ঝৰ্ণাত যায় কে গা ধুলেও তোমাৰ ইমান গৰম নালাগে।
হয় ঝৰ্ণাত যাই কেনে গা ধুই বা একদম পাহাৰৰ একদম ওপৰত উঠি কেনে ব বৈ থাকা।
অ। এনে আমাৰ ব্ৰহ্মপুত্ৰ কাষত থাকা বতাহ মাৰি থাকে।
অ-অ-অ মানে আজি গৰম কিন্তু বতাহটো কিন্তু ধুনীয়া দি আছিল, দি আছিল কিন্তু।
উম।
বতাহটো ভাল দি আছে, উম।
কিন্তু এটা গৰম থাকে যে যিহেতু তোমাৰ বতাহ চতা নাহে। এনে এনেকোৱা গৰম দিলেতো চেচ।
উম, এনেকুৱা এই ড্ৰাই গৰম আহ দিয়েতো কেতিয়াবা কেতিয়াবা। এ এনেকে ড্ৰাই গৰম দিলেতো মানে শুকাই যায় মানুহ।
উম, নাথকে।
উম। পুৰা গোটেই শুকাই যায়। তাক তাকে এই পানী-চানী বেছি খাব লাগে আৰু চৰ্বত খাব লাগে।
উম গৰমত তুমি কি খোৱা বেছিকে? মইতো পানীয়েে খাওঁ আৰু তাৰছত তোমাৰ ঠাণ্ডা যিহেতু পেপচি, ক'ককলা সেইবোৰ খাওঁ। ভাত-চাত খাবও মন নাযায় গৰমত।
মই এতিয়া খোৱা নাই ৰ'বা। অ, ভাত-চাত খাব মন নাযায়টো।
ঠাণ্ডাতে যি খাব জায় মন যায় যায়। গৰমত নাযায়।
মই গৰমত মানে ঠাণ্ডা খাই আইচকিম খাই ভাল পাওঁ। কোনটো এইবিলাক বেছি খাব নোৱাৰা দিয়াচোন।
উম, মইও একো খাব নোৱাৰো তেনেকে। গৰমত বাপৰে বাপ যিয়ে গৰম দি থাকে। আৰু গৰমত বাইক, স্কুটি চলায়েভাল লাগে।
উ ভাল লাগে? ভাল নালাগে।
নহয়, তোমাৰ এই যেনেকুৱা চব মানুহ থাকে নহয়। এইটো চাইদে গলে মানে
হয়, হয়।
টো হয়। বহুত সেইটো হৈ যায়। ৰ'দটো বেছি, মানে ৰাস্তাটো পুৰা গৰম হৈ যায় ন। মুখত যেনেকুৱা গৰম বতাহ আহি থাকে নকবা, ককা যেন লাগে। এনেও গছ-গছনি তলত গাড়ী চলা
তাকেটো মই আজি আজিৰ ৱেডাৰতটো মানে এ গৰম বুলি মই ৰাত ৰাতিপুৱা উঠিলো হা। ৰাতিপুৱা উঠি কিনে তোমাৰ মোৰ জোতা মানে বেলেগ মানে চায়াতে থাকে। কিন্তু আজি তাত তাতেও ৰ'দ দিছে। মই ৰ'দৰ ফালে নাচাই কিনে জোতাটো পিন্ধিব গৈছো। বাহ জোতা একেবাৰে পুৰি গৈছে ভৰি-চৰি।
সেই মই আজি এনে চেণ্ডেল পিন্ধি গৈছো। হেল্ল বাহিৰত এই পাপা মানে এনেক। পিন্ধো এনে হ হাৱাই চেণ্ডেলটো পিন্ধি গৈছিলো তোমাৰ ভৰিকে পুৰি। কে যি পুৰিছে।
উম থাকেতেতো মই তেতিয়াই হম পাৰলো বা আজি দিছে যে আজি পুৰা দিব বাৰু।
আজি আজি ৰাতিপুৱাৰ পৰা যিহে গৰম দিছে। বেছি গৰম দিলেও বৰষুণ দিব বত। এনে কি বোলে বেছি গৰম দিলেও বৰষুণ পৰে গম পোৱানে।
উম পৰে কিন্তু মোৰ আশা লগা নাই যে ইমান বৰষুণ হ'ব বুলি। কত বা অলপ চলপ দিব।
অ। চাগে দিব পাৰে এতিয়া কিন্তু বতৰটো অলপ ঠাণ্ডা হৈছে।
এক হয় হয় তোমাৰ আৱাজ আহ আ চ ভাই।
আৰু চাগে আছে।
উ এই এতিয়া আহ নাই নাই। এতিয়া বতৰটো ঠাণ্ডা হৈছে মানে এতিয়া বতৰটো মানে ৰ'দ নাই কিন্তু বতাহটো নাই কিন্তু। দিনত ৰ'দ দো আছিল বতাহও আছিল বঢ়িয়া বতাহ আছিলে। বাকী খানা পিনা খালানে।
মই খালো হটেলত খালো আজি।
অ অ তাকে।
আজি কালি মই মাছ মাংস খোৱা নাই আৰু।
তুমি তোমাৰ তোমাৰ মাততো বাজি বাজি আহি চাইডে যোৱা অলপ।
অ।
অ এতিয়া আহি হৈছে ৰবা এ মইও খালো ৰবা আজ নিৰামিষে খালো আলু। ভাজি ভাত আলু পিটিকা দালি এনেকুৱাই খালো।
হয় নেকি উম কি খালা আজি। আজি কি বনাইছিলে।
আলু, ভাজি দালি, আলু ভাজি দালি। আলু ভাজি ডালি আলু পিটিকা সব আলু আলু
হয় নেকি আলু খাই কি ভাল পোৱা। নে- আলু খোৱা মানুহবোৰ চালে থাকে আলু খোৱা মানুহবোৰ চালো থাকে। সেইটো আগৰ সৰুৰ পৰা সৰুৰ ডাইলগ আছিলে আলু খোৱ বোৰ। আলু থাকে বুলি এনেকোৱা ডাইলগ আছিলে।
খুন্দি আহিছো এই সৰু সৰুৰে পৰা খুন্দি আহিছো আলু খালে চালু হয়।
আলু মানে এটা কথা ক'বলে আলু। টো মানে চব বস্তুতে মানে দিয়া যায় মাছ মাংসছে। যিকোনো বনোৱা লগত আ আলুতো মানে দিয়েই যায়।
চব চব্জিতে তোমাৰ আলু দিবই লাগিব আলু নিদিলে তোমাৰ। টেষ্টও নহয় আৰু চব্জিতটো বাঢ়িও নাযায় আলু দিলে।
অ চব্জি টেষ্ট আলু নিদিলে তোমাৰ বাঢ়িও নাযায় আৰু আলুটো দিলে মানে। সোৱাদও মানে আহি যায় তেনেকোৱা নহয় যে। আলু শিকেইে ইয়াৰ সোৱদ বেয়া হ'ব বুলি যিকোনো চব্জিত আলু দিব পাৰিব। মানে।
আৰু দিয়ে দিবই লাগে চবতে।
ভাল লাগে আৰু খাইকিয় ভাল লাগে মানে মই খিচিৰি যোন। যোনে খিচিৰি আল দে নহয় ডাঙৰ ডাঙৰ। বঢ়িয়া লাগে খিচৰি আলুবোৰ উম। ভাল লাগে এনেকোৱা খাই থাকো।
তাৰপিছত তোমাৰ ইয়াতো আলু দিয়ে বিৰিয়ানীটো দিয়ে। দে আলু-
অ বিৰিয়ানী, আলু দিয় অ বইল আলু এটা দিয়ে আৰু সাতটো আধা কাটিকে দিয়ে অ আধা দিয়ে- কণী দিয়ে তুমি বিৰিয়ানী চিৰিয়ানী খোৱা নে ভাল পোৱা নে
অ ভাল পাওঁ ভাল পাওঁ। বাৰ এই গৰমত খোৱাই নাই ৰবা বহুত দিন হ'ল-
কোন জাগাত বিৰিয়ানী খাইকে বেছি ভাল পোৱা।
এই গণেশগুৰি হাউচিঙৰ হাউচিং পাৰ এটা- চাহ বিৰিয়ানী বুলি দোকান আছে তাতে খাওঁ মাজিছে
হয় নেকি মই গণেশগুৰি মই গণেশগুৰিতে খাও গণেশগুৰিতে খা- আৰু এটা ন বিৰিয়ানীৰ দোকান বেছি ডাঙৰো নহয় মানে আগত বহুত ডাঙৰ আছিলে এইটো চ চকত আছে চকত আছে গণেশগুৰি দিছপুৰ ধাবা বুলি আছে। তাৰে কাষত এখন বিৰিয়ানীৰ দোকান আছে সৰুকে বেছি ডাঙৰো নহয়। ইমান ভাল বনাই তুমি তাৰে কথা কৈছা নে বেলেগৰ কইছা মানে সৰুকে আছে নহয় বিৰিয়ানীৰ দোকানটো স এইটো
উম ম মই তাৰে হয় হয় মই তাৰে আগৰ কথা কৈছো। মই হাউচিং পাৰ্কৰ স কাৰণে দোকান আছিল।
হয় নেকি তুমি তাৰ একবাৰ টেচ কৰি চাবা গম পাবা কেনেকোৱা। বিৰিয়ানী বনাই।
দিছপুৰ ধাবাৰ বাৰু পাইছো তাৰে টেষ্ট কৰিব লাগিব। ৰ'ব
দিছপুৰ ধাবাৰ কাষৰতটো এটা সৰুকে আছে আগতে ডাঙৰ আছিলে মানে যেতিয়া ৰাস্তা বনালওঁ। হয়। তেতিয়াৰ পৰা সেইটো সৰু হৈ গৈছে তাৰ পিছতে মানে ইমান। ষ্টেটো ভাল আছে এতিয়াও চেঞ্জ হোৱা নাই বিৰাট মজা বনাই।
ঠিকে আছে টে'ষ্টত কৰিব লাগিব ৰবা এই তেনেকুৱা খোৱাই নাই নন ভেজ। চন বেচ খোৱাই নাই বহুত দিনত।
অ মই কেতিয়াবা গ'লে মানে তাতে খাওঁ এশ টকা লয় প্লেট। এশ। এশ টকা হাফঁ অ। হাঁফ দিয়ে চব দিয়ে আলু দিয়ে, কণী দিয়ে, - তাৰপিছত এটা লেগ পিচ দিয়ে,। এ বঢ়িয়া লাগে খাইকে। তুমি ভাত ল'ম বুলি ক'লেও দিব মানে অ পইচা এক্সট্ৰা বিশ টকা দিব লাগিব। বেয়া নাপাবা খাই কিনে তুমি। খাইকে বেয়া নাপাবা। টেষ্ট আছে আজিৰ পৰা মই- তিনি বছৰ আগৰ পৰা তাতে খাই আছোঁ বিৰিয়ানীটো। বিৰাট ভাল লাগে আনো কেতিয়াবা আনো। লাষ্ট ক'ব গ'লে এই কেইদিনমান আগতে খাইছিলোঁ। হ'ল ছয় সাত দিন মান হ'ল।
তাকে ময়ো দু দুসপ্তাহ মানেই হ'ব বিৰিয়ানী নোখোৱা।
হয় নেকি।
কলেজত থাকিলে খাওঁ কলেজে নাই এতিয়া কলেজত যোৱাই নাই কি খাম।
তুমি তুমি সেইটো ছাইডে গ'লে খাইকে চাবা টেষ্ট কৰিবা তোমাক মোকতো ভাল লাগে। আৰু চবৰ নিজৰ নিজৰ সোৱাদ ন ক'ব নোৱাৰিম কি তোমাকো ভাল লাগে। হয় হয় দিয়া ঠিক আছে দিয়া তোমাৰ লগত কথা পাতি ভাল লাগিল। অ
অ অ।